হেল্ল'
হেল্ল'
আহ কি কৰিছা
অ নিশা নাই
অ শুনিছো কি কৰিছা হেল্ল'
ডাঙৰ বি চিনাখন ন
হেল্ল' শুনিছা হেল্ল' উনিছা নাই হেল্ল
শুনি আছো অ আহিছে ফোন
কি কৰিছা
হেল্ল'!
কি কৰি আছা বোলো?
শুই আছো।
অ ভাত খালা নাই? এই ত্ৰিশ টকা।
হা।
ভাত খালা নাই?
উম খালো।
কিহে দি?
ক।
কিহে খালা বোলো?
চিকেন আছিলে চিকেন।
আচ্ছা মাহতৰ ভাল?
ভালে আৰু।
অ।
সেইটোৱে।
মাহঁতে কি কৰিছে?
আছে কিবা পাকঘৰত কাম কৰি আছে।
অ।
মাতটো বহুত লাহ লাহে আহিছে যে।
আচ্ছা তোমাৰ নি জবাবাব।
ঘৰলে কিমান টাইমত যাবা আকো।
ঘৰলে যাম আৰু লাহে লাহে ভাত খাব কৈছে ইয়াতে ভাত পানী খাই যাম আৰু। তোমালোকৰ মাটি চাটি হৈছে নাই।
হা।
মাটি চাটি হৈছে নাই তোমালোকৰ।
ৰুইছে অ।
আচ্ছা বায়ে কি কৰিছে।
আছে এনে। বহুত হৰোকে আহিছে মাতটো।
অ সৰুকে আহিব তুমি ফোনটো ওচৰত লৈ লোৱা।
কাণত এনেকে হেঁচি লব লগীয়া আছে।
উম বাকী গা ভাল হৈছে নে তোমাৰ।
হৈছে অ। অলপ চলপ।
অলপ চলপ।
মোৰ খি ফা প আহিলো কে নহয়।
আত্ছা। কমলে গ'লা।
অ মাথাইদি ফালি দুপিয়াই দুপিয়াই গুচি গল নহ ৰ'দ খতে। তাৰপিছত লগতে লগতে মাও গল।
উম। তোমালোকৰ কি ফ্ম আছে নেকি?
তাকে। ফাৰ্মত কোনোৱে নাছিলে মথন যাওঁতে।
আহ অ।
এ হেৰিয় বেমাৰ হৈছে নে হস্পিতেললৈ গৈছিল।
হু হু।
হেই বেমাৰ হৈছিলে ন।
বেমাৰ হৈছে নেকি? আহ হেৰি মাকৰ বেমাৰ হৈছে ন মই গম পাওঁ মেডিকেল গৈছে বুলি
অ
অ কা খালিক হৈছিলে হেৰি মেডিকেলৈ আহিছো বুলি
ৰাখে
আহ বাকী এতিয়া কি শুই আছা এতিয়া কি শুই আছা
শুই আছো অ যি গৰম দিছে
তাকে
ভাঁ বা আহি পেলাই এনেকুৱা গৰম দিছে উম
আজি বহুত গৰম দিছে এনেকে মই ৰদলৈ ওলোৱা নাছিলো যে
উ
আৰু তাতে ঘৰৰ মাতি নাইব নহয় আ মানুহেগতে ৰুইছিলো।
কিমান ন ৰোঁলা তুমি মাটি
ৰুলো অলপ। ৰুলো মানে হেৰি বেছি নাই নৰুলো আহ মই আহিলো। দহটামান বজাত তাৰপাছত এটামান বজালৈকে ভিতৰতে সোমাইে আছো ৰ'দ দেহি। তাৰ পাছতহে আকৌ এই এটামান বজাত গ'লো তাৰপিছত অকমান ৰুই মানে বহুত গৰম দিলে ন।
আচ্ছা।
আহিলো বহি মেলি আকৌ অকমান ৰুলো তাৰ পাছত এতিয়া ঘৰলে গুচি আহিলোঁ। কোলাই হৈ গ'লো এইকণ থাকোতে ৰদত।
কলাহ হৈ গলা নেকি তুমি।
কোলা হৈ গলো এতিয়া আকৌ ঘৰ ভাল। কি গা ধুবকে লাগিব অকমান মানে চাবোন টাবোন মাৰ ফেচ ৱাচ কিবা কিবি কৰি। বেয়া হ'ব না ক'লা হলে মানি।
কি
বেয়া হব নহয় খোলা হলে মানে উম!
কোলা হোৱা ভয় তাকেহে পথাৰলৈ যায়।
এইটো মই নাহিলো হলে ঘৰতো কোন নথাকে যে অকলে অকলে থাকিব লগা হয়। মা হতো।
লেবেলতে অকমান।
মানুহক দেখাইছো মানে মই অকমান কাম চাম কৰো আৰু।
কাম চাম কৰো বুলি।
উম নহলে মানুহে মোক কাম চাম নকৰ বুলি ভাবে না। মই ৰুব জানো নহয় মাতি ৰুব জানো এই কিন্তু ৰ'দ দিলে মই থাকিব নোৱাৰো আ। মানে মোৰ গোটেই মুখটো ৰঙা হৈ পৰে স্কিনটো বহুত পাতল মই।
বগা মানুহ আৰু।
একো বগা নহয় আৰু ক'তো বগা। তোমালোকৰ নিচিনা নহয় আৰু। ফাৰ্মত কিমান দেৰি থাকিলা। ফাৰ্মত কিমান দি থাকিলা।
এ ফাৰ্মলে নগলোৱে। ওচৰ মানুহ এঘৰলে গ'লো গৈছোঁ আৰু তেনেকে দুপীযাই দুপীযাই।
এই এইটো যায়।
আহি পাইছোহি এনেকুৱা বিষাইছে ভৰিকেইটা।
অ অকনমান ৰেষ্ট লোৱা এতিয়া ইমান খোজ খোজ নাগাঢ়িবা অলপ ভাল হৈ লব দিয়া।
অশান্তি থাকিলে না ঘৰত থাকি। তাৰছত
আ সেইটো কথা আকৌ। একেৰাহে ঘৰত সোমাই থাকিবলৈ বেয়া নহয়। মই এতিয়া ঘৰত সোমোৱা যহতে ইয়াত পাইছোহি ৰুবলে। মাহঁতো নাথাকে কোনো।
তাকে।
অকলে ৰুবলৈও মানে অকলে এতিয়া মানে ঘৰত থাকিলে মানে ঘৰত ৰুলে মানে ইমান এটা হে নহয় অ পাল মানে পাল মাই মাই ৰুওঁ আৰু। বহি বহি এতিয়া আকৌ বেলেগত তেনেকুৱা অকণ প্ৰব্লেম হয় না। বাহঁত কেতিয়া যাব ঘৰলে?
আয়া ভৰিটোতে দিছ অই।
আবৌ হে
বাহঁত কেতিয়া যাব ঘৰলে? অ, ৰবাচোন দেই অলপ ৰখি দিয়ক। আও
থাকিব এসপ্তাহ মান। এসপ্তাহ মান থাকিব।
অ, অ। আত্ছা। বাকি কোৱা আৰু? কোৱা। মই হেৰি এইটো কি অকমান আগত হেৰি ঘৰলে ফোন কৰিছিলো নহয়। শুনিছা? মই অকমান আগত তালৈ ফোন কৰিছিলোঁ।
অ কি কলে তাৰপিছত?
গাহৰি ভাত খাই আছে।
ক'ত?
উম তাতে কৰিবা ভুলাগুৰিতে। অচ তাতে কৰবাত আছে হেৰি এইটো কি? গাহৰি ভাত খাইছে বুলি কৈছে। অ মই বোলো কলিতা মানুহ হয় গাহৰি ভাত খাইছ। বোলো চি বোলো এনেকে ক'লো। তাপা তাৰ লগত থকা খিনি হাঁহিছে। তাপৰা কৈছো মই কলো সি কৈছে অ মোৰ বোলে ফোনত চাৰ্জ নাই বোলে। হব দেই বুলি কৈছে। ওৱান পাৰ টু পাৰ্চেণ্ট আছে। তাৰ পাছত লগৰ এটাই ক'লে বোলে হেই এনেই কৈছে এনেই কৈছে বোলে তোমাক। ইস্কিনচৰ্ত দিছোঁ। চোৱা বোলে তুমি। এনেকা কৰিছে। তাৰপাছত স্ক্ৰীন শ্বট দিলে।
বাইক নাই নিয়া হবলা সি। বাইক দেতাকে লৈ গৈছে বোলে।
মই ইমান নাজানো বাৰু দেই। ফোন চুন নাই কৰা না ইমানকে। অকমান আগত ফোন কৰি মই বোলোঁ হব। এক মিনিট মান হৈ চাগে।
অ।
তাৰপা অকমান কথা পাতি মই বোলো হ'ব পাছত ফোন কৰিম বুলি কৈ কাটি দিলোঁ
আচ্ছা।
উম।
ঘৰত ভাত-চাত নাই বনোৱা হবলা তাৰ?
হুম?
অ ভাত-চাত ভালকে নবনালে চাগে? সেইটো কাৰণে গ'ল।
অ মাকৰ বেমাৰে নহয়। এনে নবৌয়েকে বনাব পাৰে সি। সি গাহৰি খাই জানো? গাহৰি খাই জানো সি?
কোনে?
উম।
হেল্ল'!
আহ কোৱা?
কি কৈছিলা?
গাহৰি খাই জানো সুধিছো?
খাই।
আচ্ছা অ-অ খাই-খাই মোক। এবাৰ কৈছিলে ব্ৰত হৈ থকা মানে গাহৰি মাংসই ভাত খাইছিলগে বুলি। আজি আমাৰো আজি আমাৰ আমাৰো আজি আনিব চাগে আজি বজাৰ আছেতো। অমাৰ প্ৰতিটো বজাৰতে আনি না। উম। বাকী তুমি কি ভাত ব্ৰইলাৰ মাংসইদি খালা হুম। কি কি?
গাহৰি অকণও খাবলে মন গৈ আছে।
উম মা হাতক শুনাই পিনী কোৱা। মাহঁতক শুনাই পিনি কোৱা বোলো।
নাই ঘৰত নাখায় নাই।
ঘ।
বাহিৰত খাব লাগিব বাহিৰত খাব লাগিব।
উ। সিহঁতৰ সহঁত ভটীয়ে একো নাখায় সিহে খায় নিকি অকল ককাইক আৰু সি খাই চাগে। আৰু নৌ বওঁ একে খাই।
তাকে।
উ তুমিও খোৱা জানো। তুমি খোৱা ন।
অ।
আচছা। খায়ে আজিকালি প্ৰায় মানুহে খায় আৰু। আজিকালি অকল আহোম মানুহে খায় বা তেনেকুৱা কথা নাই চ বিশষ।
ৰাতি গোটেই সোপাই গৈছে চাগে।
আহ ধেই লৰা আছে। কোনোবা এটা বানে কালি কৰৰবাৰ পৰা আহিছে তাৰ পাছত কালি সি তাৰ খানা আছিলে তাৰপিছত ভাওনা। খাব গল গে।
ফোনটো ফোনটো ওচৰত কোৱা নাই আজি ভালকে শুনাই নাই।
শুনিছ এতিয়া শুনিছা। অ কালি ভাওনা চাবলৈ গৈ সিহঁত এটা দুটামান বাজিলে ঘৰত অহা লৈ।
আহ।
উম।
ইহঁতো আহছিলে নহয় সিহঁতেটো।
আহ অ কৈছিলে। ঘোৰি ফুৰিছে পুৰা।
হেৰিয়লে গৈছিলে যে সেই তালে তাৰ পিছত আহিলে আজি। ত সোমাই গৈছে আমাৰ ঘৰত।
অ আচ্ছা। সেইটো কথা। উম ঠিক আছে দিয়া নহলে আকৌ কেতিয়াবা কথা পাতিম।
অ অ দিয়া ঠিক আছে।
উম ঠিক আছে।